হেল্ল' অ অ শুনিছো তুমি শুনিছ নে
উম উম শুনি আছো কোৱা
অঁ কি কৰি আছিলে
মই এনে বহি আছিলো ৰবা তুমি
অ মই এনেই আছিলো তোমাৰ অকণমান ভাতকেইটা খাই মানে এনে বাগৰি আছোঁ বিচাৰোঁতে এলাহ লাগি আছিলে
অ হয় নেকি
অ বাকী কি কৰি আছিলা তুমি কিবা কৰ'বাত গৈছিলা নেকি
নাই নাই এনেই আছো ৰব ৰাতিপুৱাৰ পৰা এনেই বহি আছো আৰু কাম চাম হ'ল
অ অশয় পিছে বতৰ কেনেকুৱা তাত গম দিছেনে আজি
উম বতৰ আজি গৰমান গৰমতটো আছে কিন্তু ৰ'দ দিয়া নাই দিয়াচোন আজি কিন্তু গৰমতটো একেই আছে ন
অ অ বশ বু আজি ইপিনেও বহুত কম দিছে তোমাৰ মানে বহুত বেছিয়ে গৰম দিছো ক'ব গলে ৰাতিপুৱা এবাৰ গা ধলো এতিয়া দুপৰীয়া মানে ভাতকেইটা খাই আৰু গৰম আকৌ গৰম লাগিছে টোপনিন টোপন লকি চিট গাতিত থই আকৌ হম বুলি ভাবিছো
অ আজিকালি মানে দিনটোত তিনি চাৰিবাৰ মানকে গা ধোৱা হৈয়ে থাকে ইমান গৰম পৰিছে মানে ক'ব গ'লে গাততো ধুইয়ে থাকিব মন যায়
আচ্ছা ঠিকে কৈছা পিছে তুমি এনেই ৰাতিপুৱা ব্যায়াম চায়াম কৰা নাই
অ অ কৰো মই ৰাতিপুৱা মানে খোজ কাঢ়িব যাও ত' মানে উ মাজত এ অকণমান বেমাৰ হ'ল সেইকাৰণে এতিয়া সেইকাৰণে পুৱা আৰু জল্দি উঠি খোজ কাঢ়িব যাওঁ তাৰ পিছত আহি অকনমান ব্যায়াম কৰো আৰু
হয় হয় বুজিছোঁ পিছে এনেই তুমি কিমান সময় অ মই যাও তোমাৰ সদায় নহয়গে মানে অকণ আগতে তোমাৰ স্কুলৰ সময়ত থাকোঁতেই মানে তেতিয়া সদায় গৈছিলোঁ আৰু লগৰ লগৰ লগত এতিয়া মানে তেনেকৈ লগৰ বোৰো নাই আৰু অকলে মানে তেনেকে অকন এলাহ লাগে বুলি ক'লেও বেয়া নহয় কিন্তু মানে তেনেকে সময় নিমিলে আৰু ৰাতি শুতে শুওঁতে দেৰি হৈ যায় আকৌ ৰাতিপুৱা সোনকালে উঠিব নোৱাৰি আৰু সাতটা মানে ছ পাঁচটাৰ আগে আগে অকণ গ'লে মানে তেতিয়া ভাল লাগে আৰু দুোকমোকালিতে পিছত মানে ছটা সাতটা বজাত গ'লে গাড়ী মটৰ সধিয়েেই ৰছে আজি মানে কিবা খোজকাঢ়ি ভাল নালাগে নিজৰে মানে
উম তাকেইেতো মোৰ আৰু মানে এতিয়া লগৰ দুজনী মান আছে একেলগে আমি দুজনী মানে খোজকাঢ়ি খোজ কঢ়ি আমি দুই ঘন্টা তিনি ঘন্টা মানে খোজকাঢ়া হৈ যাম পিছত মাৰ পৰা গালি খাব লাগে ৰাতিপুৱাই যে তহঁতে মৰ্ণিং ৱাকত গৈছিলি নে অবাক ঘুৰিব গৈছে ৰাতিপুৱাই পুৱাই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
এনে গ'লে মানে মাজতে মই কেইমাহ এমাহ আগতে যে ত এতিয়া, গ'লো মোৰ লগৰজনীৰ লগত মানে! যেতিয়া ফাৰ্ষ্ট, ফাৰ্ষ্ট যাওঁ অকনমান জৌচা টো বেছি থাকে ন! তেতিয়া মানে ধৰা, মই আমি পাঁচটা মানত ওলাই যাওঁ! পাঁচটা মানত আমি, আহি পাওঁতে, আহি পাওঁতে আমাৰ সাতটা বাজি যায়! আৰু হেইকাৰণে, তেতিয়াৰ পৰা মানে ভৰিৰ বিষতটো তেতিয়া গোটেই দিনটো বহুত হয়! মানে ৰাতি শুৱাৰ পৰিবেশো হোৱা হ'ল ন মানে ইমান টাইম খোজ কঢ়িলে সেইকাৰণে এতিয়া অকনমান কমাৰিছো এতিয়া এঘন্টা মানকে খোজকাঢ়ো এখন তাতকে অকমান বেছি হয়! আৰু
বুজিছো, বুজিছো নাই ঠিকে আছে! আচলতে সেয়া কথা এতিয়া মানে, তোমাৰ আচলতে কি হয় ন, এতিয়া অ ধৰি লোৱা অকন অ মানে খোজ কঢ়া অভ্যা ভাগ নথকা মানুহ যদি ঘৰকে মে খোজকাঢ় দিয়ে তেতিয়া মানে অঁকণ অসুবিধা হৈছে! আচলতে তুমি মানে এইটো অঁকণ, অঁকণ কৰি বা লাগে! এতিয়া ধৰি লোৱা, আজি অঁকণ খোজকাঢ়িলা! তাৰপিছত কালি আৰু অঁকণ, খোজকাঢ়িলে তেনেকৈ কৰিব লাগে! মোৰো প্রথম প্রথম যেতিয়া গৈছিলো, তেতিয়া তোমাৰ মানে অকণ বহুত বেছি ভৰি বিষাইছিলে! মানে প্ৰথম কেইদিন আৰু তাৰপিছত অভ্যাস হল! তাৰপিছত মাজত মানে এনেকুৱা এটা দিন আহিল! য'ত মানে, খোজ মানে নাকাঢ়িলে মানে ভৰি বিষাইছিল!
অ, সেনেকুৱাই সময় এতিয়া যোনদিনা মানে ধৰা কোনোবা দিনা বৰষুণ ক! কাৰণে নোযোৱা যোৱা নহয় ন! জানাই তো আজিকালি কোন মানে মাজতে কেইদিনমান যে ৰাতিপুৱাই ৰাতিপুৱাই বৰষু! খুন্দিয়া কৰিল সেইকেইদিন মানে যোৱা নহল আৰু সেইকেইদিন আৰু গাতটো কিবা বা, এলেহুৱা, এলেহুৱাহে লাগি থাকে গোটেই দিনটো! সেইকেইদিন ভাল নলগা হ'ল এতিয়া, ৰেগুলাৰ গৈ থাকিলে মানে বহুত ভাল লাগে শৰুটোৰ কাৰণে!
হয়, হয় ঠিকে কৈছা! পিছে, তুমি এনে আৰু কি কি ব্যায়াম কৰা! ধৰি লোৱা, মানে অকল খোজকাঢ়া নে কিবা! বে বেলে গ তেনেকে, যোগ ব্যায়াম বা কিবা কৰা নে!
উ, ব্যয়াম মানে, মানে এক্সাৰচাইজ টাইপ কৰো মই! নাই, এক্সাৰাইজ যোনবিলাক আমাৰ! কাৰডিঅ বা কিবা বেলেগ, বেলেগ সেনেকুৱা ধৰণৰ সেইবিলাক কৰো!
অঁ, অঁ বুজিছো! মইো তোমাৰ হেই একেই, একেই মানে ধৰি লও অকণ খোজ তাৰপিছত অকণ উঠা বহা এইবোৰ কৰো! তাৰপিছত তোমাৰ কেতিয়াবা অকণ মানে তোমাৰ লং জাম্প, হাই জাম্প অকণ প্ৰেক্টি চ কৰো মান লগৰ লগত! ৰাতিপুৱা, ৰাতিপুৱা সিহঁতে মানে ফিল্ডত তেনেকে, মানে, তোমাৰ তেনেকে এখন বালি চালি আমি নিজে মানে কঢ়িয়াই আনি তেনেকে এখন বনাই লৈছো! ৰ যাবাকে ত তাতে মানে অকল ৰাতিপুৱাতি বা লং জাম্প, হাই জাম্প তাৰপিছত তোমাৰ তেনেকে মই ৰানিং চানিং কৰো আৰু মানে! তেনেকে হৈ যায় আৰু মানে বৰ বেছিকে ধৰি লোৱা একদম প্ৰফেচনেল নিচিনাকে মানে! একদম তেনেকে নকৰো! আৰু
অ সেইটোোৱেবাৰ মানে স্কিপিং কৰিলেও বহুত খিনি ভাল হয় দিয়াচোন আমাৰ মানে, মই স্কিপিংটো কৰোঁ আৰু
হয়, হয়, হয় ঠিকে কৈছে! পিছে আচলতে তোমাৰ ব্যায়ামৰ উপকাৰিতা ধে ৰ মানে, ক'ব কলে এতিয়া ব্যায়াম মানে আচলতে, তোমাৰ আমাৰ শৰীৰৰ কাৰণেও ভাল এতিয়া মানে আমাৰ দিনক- দিনে মানে হৃদয় যন্ত্ৰৰ যি আমাৰ মানে হৃদয়ৰ ৰোগ দিনে দিনকে -দিনক মানে বৃদ্ধি পাব ধৰিছে, এতিয়া তাৰ ফলস্বৰূপে মানে কি হৈছে তোমাৰ! বহুতেই মানে এতিয়া মৃত্যু মুখত পৰিবলগীয়া হৈছে! তুমি শুনিছাই চাই চ ত্ৰিশ বছৰীয়া, পঁচিছ বছৰীয়া মানুহ মানে তোমাৰ তেনেকে মানে, হৃদ যন্ত্ৰটো মানে তোমাৰ বিকল হয় মানে মৰি থাকে! গতিকে, মই ভাবো যে আচলতে এই ব্যায়ামবোৰ কৰোৱাটো মানে আমাৰ নিজৰ, বেমাৰৰ কাৰণে টো ভালেই, কিন্তু আচলতে মন মগজু আৰু, নিজৰ মনৰ শান্তিৰ কাৰণেও ভাল হয়! আৰু মানে তাৰ উপৰিও তোমাৰ তেজ চলাচল ভাল, ভাল হয়! আৰু
উম, ঠিকে কৈছা! মানে সকলোৰে কাৰণে ভাল! আৰু, মানে, গোটেই দিনটো মানে সৰুটো এটা ভাল লাগি থাকে! চাবাচোন যোনদিনা তুমি মানে ব্যায়াম কৰিবা! বা, কৰিবা, সেইদিনা গোটেই দিনটো মানে তাত ভাল অনুভৱ হৈ থাকে বা। য'ত, যোনবোৰ মানুহে মানে সদায় ব্যায়াম কৰে সেইবিলাক। যদি মাজতে এৰি দিয়ে চাবা, তেওঁলোকৰ গা বেছিহে বেয়া হ'ব ধৰে।
হয় হয় ঠিকে কৈছা তুমি, সেই কথা আচলতে তোমাৰ তেনেকুৱাই এতিয়া ধৰি লোৱা। কিছুমান মানুহ থাকে, যিবোৰে নেকি তোমাৰ মানে তেনেকে ব্যায়াম চ্যাম নকৰা, আচলতে অনবৰতে মানে, বেলেগ বেলেগ ফাষ্ট ফুড বা ধৰি লোৱা মানে, যিবোৰ খাদ্য মানে খাব নালাগে সেইবোৰ খাদ্য সেৱন কৰি থাকে। এতিয়া আমাৰ শৰীৰটো মানে আচলতে, আগৰ দিনৰ কথা বেলেগ আছিলে, এতিয়াৰ দিনৰ কথা বেলেগ এতিয়া মানে। সকলো সাৰজাতীয় বস্তু, বজাৰত মানে। কিবা এটা বস্তু তুমি কিনি আনিবা, আজি মানে কিনি আনিলে, কালি মানে মৰহি যায় ইহঁতে। গোটেইটো মানে লেৰেলি যায় একদম, আমি গম পাওঁৱে দেখি। এই যে সাৰ মিহলি হৈ আছে বুলি। সেইকাৰণে মই ভাবোঁ যে ব্যায়াম কৰি থকাটো মানে অত্যন্ত বেছি। প্ৰয়োজনীয়, কিয়নো ব্যায়াম মানে এতিয়া। কৰিলে যে অকল শৰীৰে মানে ফিট থাকিব, মানে শৰীৰ একদম। সুস্থ হৈ থাকিব তেনেকুৱা নহয়, আচলতে ব্যায়াম মানে আমাৰ তেজ চলাচলটো বৃদ্ধি কৰে আৰু। তাৰ উপৰিও তোমাৰ। চুগাৰটো অকণ তোমাৰ মানে কমাই ৰাখে, তাৰপিছত তোমাৰ কাৰোবাৰ যদি হাই প্ৰেছাৰ থাকে ল' প্ৰেছাৰ থাকে। সেইবোৰো মানে নিয়ন্ত্ৰণ কৰি ৰাখে, মানে সকলো ধৰণৰ সুবিধা আৰু নহয় জানো
হয় তুমি ঠিকে কৈছা, মানে চাবাচোন এতিয়া চুগাৰ থকা মানুহ বিলাকে মানে ডক্তৰ তাত। গ'লে, তেওঁলোকক কয় যে আপোনালোকে ব্যায়াম কৰিব মানে। বা মানে খোজ কাঢ়িব যাব, এইবোৰ কথা কয় তো। মানে যদি সকলো বেমাৰৰ কাৰণে, আমাৰ ব্যায়াম কৰাটো আচলতে ভালেই তো, আমি মানে নিজৰ অকল যে বেমাৰ হলে আমি। খোজ কাঢ়িব যোৱা বা ব্যায়াম কৰাতো আৰম্ভ কৰিব লাগে, এনেকুৱা নহয় আমি মানে সুস্থ থাকি থাকিলেও, আমি মানে অভ্যাসটো ৰাখিব লাগে।
হয় হয় ঠিকে কৈছা তুমি, পিছে তুমি এনে ধ্যান চ্যান কিবা কৰানে। মানে ধ্যান তেনেকে কিছুমান মানুহে যে বহি পাঁচ মিনিট দহ মিনিট তেনেকে মানে ওম বুলি জপ কৰি থাকে বা তেনেকে। মানে অকন নিৰ মানে। একদম তোমাৰ এখন মানে কি ক'ম আৰু গছৰ তলত তেনেকে বহিলি বা। ঘৰত বহি মানে ধ্যান কৰে, তেনেকে কৰা নে কিবা।
নাই নাই মই সেনেকুৱা নকৰো, তুমি কৰা নেকি?
কৰিছো। মই আচলতে তোমাৰ তেনেকে আগত কৰিছিলো। মই আচলতে তোমাৰ আহ মানে তুমি শুনিছান নাই নাজানো, মানে ব্ৰহ্মকুমাৰী বুলি তেনেকুৱা এটা মানে সংস্থান আছে।
অ' ব্ৰহ্মকুমাৰী বুলি, সেই ব্ৰহ্মকুমাৰী সংস্থানত মই মানে আগতে তেনেকে জড়িত হৈ আছিলো অকন। গতিকে তাতে মানে অকণ ধ্যান এইবোৰ শিকিছিলো। মই এতিয়াও মানে ঘৰত অকণ কৰো মাজে মাজে। কিন্তু আচলতে তেনেকুৱা কৰিব। অ' তেনেকুৱা মানে কৰিলে, আচলতে অকণ মন মগজু মানে স্থিৰ থাকে অকণ মানে। তোমাৰ ধ্যানটো, মানে তুমি কৰবাত মানে তুমি আহ মানে লগাই ৰাখি। শিব পাৰা, কিন্তু মেইন কথা সেইটোয়ে। যে আচলতে হাই হুৰুমি থকা ঠাইত মানে কৰিব নোৱাৰি, এতিয়া ঘৰত মানে এতিয়া তুমি যদি কৰা। কৰো বুলি কোৱা, এতিয়া মানে তুমি ধ্যানত বহিলে এই মায়ে মাতিব, এই বায়ে মাতিব। ভন্টিয়ে মাতিব তেনেকুৱা হৈ থাকে, গতিকে ইনে এটা সময় থাকে আচলতে। খুব ভাল সময় বুলি ক'লে দুক-মোকালিতে তোমাৰ। এ তিনিটাৰ পৰা পাঁচটালৈকে তেনেকে সময় থাকে, তেতিয়া মানে অকণ কৰিলে ভাল আৰু যদি। ৰাতিপুৱা কৰিব নোৱাৰা, তেতিয়াহ'লে তোমাৰ সেয়াই মানে চাৰে ছটাৰ পৰা চাৰে সাতটাৰ ভিতৰত কৰিলে অকন ভাল আৰু।
উম, ঠিকে মানে ৰাতিপুৱা যেতিয়া মানে বেছিভাগ আমাৰ যদি কোনো নুঠে বা আমিয়ে মানে। সেইখিনি সময় মানে একো আমাৰ কাম কাজো নাথাকে দিয়াচোন, এতিয়া ধৰা মানে আমি এনেকুৱা। ধ্যান কৰিব ল'ম। কিবা কাম মনত পৰি যাব বা কিবা কাম আহি যাই দিয়াচোন, এনেকুৱাই বহুত মায়ে মা। দিলে বা তুমি কোৱাৰ দৰে কোনোবাই মাতি দিব ন
হয় হয় ঠিকে কৈছা, পিছে তুমি এনে ৰাতিপুৱা উঠাৰ অভ্যয়াসতটো আছে মানে তোমাৰ ন, নে অকন দেৰিকে উঠা।
নাই নাই মই ৰাতিপুৱা সোনকালে উঠো, মানে যিহেতু কলেজ যাব লগা থাকে আৰু এতিয়া মই মানে ৰাতিপুৱা যিহেতু খোজকাঢ়িব যোৱা কৰিছো এমাহ মাহ বেছি দিন হোৱা নাই কিন্তু দেই মই এমাহমান হ'ল চাগে, এমাহ পাৰ হ'ল চাগে খোজ যোৱা মানে, এনেকৈ অভ্যাসটো কৰিছো। মানে গম পাইছো ন, কেইদিনমান যাই যে আৰাম পাওঁ গোটেই দিনতটো মানে নহ'লে বা চাবাচোন যদি মই দেৰিকে উঠোঁ যে উঠি পেলাই অকল গা পা ধুলো, কাপোৰযোৰ পিন্ধিয়ে কলেজত গুচি যাওঁ সেনেকুৱা যদি কৰো, গোটেই দিনটো মানে টোপনি টোপনি লাগি থাকে স্কু কলেজত কিন্তু যদি জলদি উঠো, তেতিয়া মানে ইমান গাতটো বেয়া লাগি নাথাকে আৰু।
ঠিকে কৈছ, ঠিকে কৈছ, চাউছোন ত সেইয়ে কথা, এতিয়া মানে তোমাৰ ৰাতিপুৱা ধৰি লও অকন মানে যদি সোনকালে সুই দিয়া হয় ৰাতি তেতিয়াহ'লে ৰাতিপুৱা মানে সোনকালে উঠিব পাৰি আৰু। এতিয়া আমাৰ ককা দেউতা ককা মানে, দেউতাহঁতৰ কথা কোৱাছো বা, আইতাহঁতৰ কথা কোৱাছো তেওঁলোকে মানে আচলতে আমি তেনেকে এলাৰাম দি শুবলগীয়া হয়, কিন্তু তেওঁলোকে এলাম চালাম একো নিদিয়ে, মানে নিজাববীয়াকে মানে তোমাৰ নিজে নিজে সময়মতে হাৰ পাই যায় তেওঁলোকৰ অভ্যাস আচলতে। আগৰ দিন মানো তেনেকুৱা মানে নিজে নিজে অভ্যাস থাকে আৰু মোৰো তেনেকুৱা অভ্যাস আছিলে মানে মোৰো তেনেকুৱা অভ্যাস আছিলে মানে, তোমাৰ মেট্ৰিকৰ সময়ত যেতিয়া পৰীক্ষা দি আছিলো তেতিয়া মানে ধৰি লোৱা অকণ মই এসপ্তাহমান এলাৰ্ম দি শুছিলো, তাৰ পিছত এসপ্তাহ পিছত মানে নিজে নিজে এলাৰ্মৰ আগতে হাৰ পাই গৈছিলো এতিয়া মানে তোমাৰ কলেজ চলেজ শেষ হোৱাৰ পিছতহে মানে অকণ মানে কি ক'ম আৰু মানে অকণ তোমাৰ মানে কি কম আৰু, মানে অকণ আজৰি সময় বহুত বেছিকৈ পাওঁ যে, গতিকে মানে অকণ এলেহুৱা হৈ গৈছোঁ আৰু। পিছে ব্যায়াম চায়ামবোৰ আকৌ তোমাৰ তেনেকৈ ষ্টাৰ্ট দিব লাগিব, কিন্তু সেইয় মানে লগৰ তেনেকৈ পোৱা নাই, অকলে কৰিব মানে এলাহ লাগে মানে
উম, তাকেতো, পিছে মানে কৰি ভাল লাগে দিয়া, পিছে আজি ৰাখিছো দিয়া নহ'লে ন।
হয় হয় হয় ঠিক আছে, আমি আকৌ এদিন কথা পাতিম দিয়া।
উম, ঠিক আছে দিয়া।